হেল্ল'?
শুনিছা?
অ'! শুনিছোঁ।
অ'! কি কৰি আছা তুমি?
মই আছোঁ এনেই। তুমি?
আছোঁ এনেই, ভাত খালা তুমি?
অ'! খালোঁ, খালোঁ। তুমি খালা?
খালোঁ এই, খাই পেলে মোবাইলতো চাই আছিলোঁ। এই যে, অৰুণাচল, ধেমাজিত যে বানপানী হৈ আছে। এতিয়াও হনোঁ, অলপ-অলপ শুকাইছে। তাৰে, পৰিস্থিতিবোৰ ইমান বেয়া হৈ আছে! সেইবোৰ চাই আছিলোঁ, ৰ'বা। দুখ লাগে আচলতে! সেইবোৰ দেখিলে।
বহুত দুখ লাগে!
হয়!
আৰু কেনেকুৱা হয়, বানপানী হোৱাৰ ঘৰত এনে, উঠি অহাৰ ঘৰ এখন য'ত, ভাঙি- চিঙি চোৰমাৰ হৈ যায়, ন'! আৰু এখন নতুনকৈ, ঘৰ বনাব লগা হয়, তেনেকুৱা হয়। আচলতে, আৰু কেনেকুৱা হয়, বানপানীৰ ফলত তাৰমানে, নানা বেমাৰো দেখা দিয়ে। তাত, কিমান লেতেৰা বস্তু ভাহি আহে, হয়নে? সৰু ল'ৰা-ছোৱালী হওঁক বা বৃদ্ধা বিলাকৰ, অলপ বয়স, বয়সস্থ বিলাকৰ নানা বেমাৰে দেখা দিয়ে। তাৰ ফলত এনেকুৱা হয়, যেন, ৰাস্তা-ঘাট বন্ধ হৈ পৰে। মেডিকেলতো নিব নোৱাৰে, মথাউৰি ছিঙি যায়। হয়নে?
হয়, হয়। কিছুমান, ঘৰৰ ভিতৰত পানী উঠেগৈ। কিছুমানৰ, ঘৰৰ ভিতৰত পানী উঠে।
হয়! আৰু, আৰু কেনেকুৱা হয়, জানা? তুমি চাবাচোন? এই ধৰি লোৱা, এ, মথাউৰি ছিঙি গৈছে। এনেকুৱা তাৰমানে, অৱস্থা আহি যায়। ইমান তাৰমানে, ধৰি লওঁ, এই প্ৰেগনেন্ট মহিলা বিলাকেও হওঁক, এই, কালি নে কৰোঁ কি হ'ল? মই এটা নিউজ পাইছোঁ, এগৰাকী প্ৰেগনেন্ট মহিলা। ইমান বেয়া হৈছে যে, চেয়াৰত বহি পেলাই, দাঙি লৈ গৈছে, তেনেকুৱাও হৈছে। গম পাইছা! বহু খিনি আচলতে, অসুবিধা হয়।
হয়, হয়।
আৰু কেনেকুৱা হয়, মানুহ বিলাকে ঘৰ বিলাক যেন, বানপানী যেতিয়া ভৰি পৰে, শিবিৰত আহে, হয়নে? শিবিৰত আহিও কিন্তু, কেনেকুৱা হয়, তেওঁলোকে যি খিনি পাব লাগে, খোৱা বস্তু হওঁক, চৰকাৰৰ ফালৰ পৰা। ইমান খিনি কিন্তু, সুবিধা নাপায়। তাৰফলত কেনেকুৱা, চিৰা হওঁক, মুড়ি এইবোৰ দিয়ে, মই ভাবোঁ! মই ভাবোঁ আছ উপযুক্ত খাদ্য দিব লাগে। যি নেকি অলপ সৰু ল'ৰা-ছোৱালী বা বয়জ্যেষ্ঠজনৰ সুবিধা হয়, হয়নে? সিহঁতেতো ওলাই আহিব নোৱাৰে। ৰাস্তা-ঘাট সকলোবোৰ বন্ধ হৈ পৰে। তেনেকুৱাকে হয়, নে কি কোৱা?
হয়, হয়।
আৰু কি হয়, বানপানী আচলতে, অসমখন বানপানী মুক্ত নহ'বই চাগে। বছৰত, প্ৰত্যেক বছৰে এবাৰ, বানপানী আহে যেন। বছৰে-বছৰে, ভুগি থাকিব লাগে, হয় নে?
হয়, হয়। এতিয়া, তেনেকে আমাৰ, যেনেকে গাঁওবোৰত বান পানী হয়, তেনেকে মানে, খেতি-বাতিও পানীতো আমাৰ, খেতিৰ কাৰণে, পানীৰ প্ৰয়োজন, পানী লাগে আমাক, বৰষুণ লাগে।
অ'!
তথাপিও, বৰষুণ যেতিয়া, অ'! বেছি হৈ যায়, তেতিয়া, খেতি-বাতি নষ্টও হৈ যায়। ভুইবোৰ ৰোৱা ভুইবোৰ মৰি যায়, ঠী ঠিক তেনেকে বহুত মানে, বহুত হেৰি হয় আৰু মানে জটিল সমস্যা দেখা খা যায়।
হয় হয়, তুমি ঠিক কথাই কৈছা আৰু চাবাচোন হয়।
হয় কওকচোন?
হয় তুমি ঠিক কথাই কৈছা, হয় তুমি ঠিক কথাই কৈছা আৰু চাবাচোন আজিকালি এই গুৱাহাটীখনতে চাবা তুমি এজাক বৰষুণতে বানপানী সৃষ্টি হয় হয়নে, যি খনক আমি স্মাৰ্ট চিটি বুলি কওঁ হয়নে, আচলতে এনেকুৱা হয় যেন গুৱাহাট সিখনে বানপানীত ভুৰ যায়, তাৰফলত চাবা আচলতে মই ভাবোঁ গুৱাহাটীত যে বানপানী হয় ন' সেইটো আচলতে আমাৰে ভুল। বুলি মই ভাবোঁ কাৰণ কিয় হয় আমি ধৰি ল' ফুৰিব ওলাই গলো, এখন দোকানত এটা পানী বটল কিনিলো বা এ, পেকেট চিপছ কিনিলো কিবা খোৱা খাদ্য কিনিলো খাই পেলাই কিন্তু আমি কি কৰোঁ নৰ্দমাটোত পেলাই দিওঁ হয় নে? নৰ্দ নৰ্দমাবিলাক জমা হৈ যায়, তাৰফলত পানীটো পানীটো কুহেৰে, কিহে কোন ফালেৰে আহা যোৱা কৰিব, তাৰফলত কি হয় বৰষুণত পানীটো ৰাস্তাতে বন্ধ হৈ পৰে হয়নে?
সেইটোৱে সেইটোৱে হয়।
আৰু কেনেকুৱা হয় বানপানীৰ ফলত কি হয়, এই যাতায়াতৰ ব্যৱস্থ তৰ বহুত অসুবিধা হয়, গাড়ীবোৰ দেখা নাই জাম লাগি যায়, কিমান সাধাৰণ মানুহবিলাকৰ কিমান অসুবিধা হয়, হয়নে? যাওঁতে সেইকাৰণে মই ভাবোঁ অলপ নিজেও আমাৰ অলপ চাফ চিকুণতো, নিজেও অলপ ৰাখিব লাগে নে কি কোৱা তুমি?
হয় হয় নিজে ৰাখিব, আমি নিজে চবখিনি কৰিলেতো চব ঠিকে থাকিব অসমখন। অসমৰ মানুহখিনিয়ে যদি আমি নিজে যদি চাফা কৰি নাৰাখোঁ বা আমি নিজে চা অসমখনৰ কথা চিন্তা নকৰোঁ, ত' আমাৰ এই অ' অ' অ'ৰয'ত যিটো সমস্যা সমস্যা আমাৰে হ'ব।
হয় হয়, তুমি ঠিক কথাই কৈছা, আৰু কি হয় চাবাচোন তুমি এই যে বান পানী আহিল ন' কিছুমান কেনেকুৱা হয় সৰু মানুহবিলাকে কিছুমানে ধৰি লোৱা ছাগলীৰ ফাৰ্ম খোলে। বা মুৰ্গীৰ ফাৰ্ম, গৰু গৰুৰ ফাৰ্ম, সেইবোৰ সংকা খুলি পেলাইও তেওঁলোকে ঘৰখন চলাই আছ ছে হয়নে, কিন্তু এই বানপানীৰ ফলত কি হয় সকলোবোৰ উটি যায়। তেওঁলোকে মান নিজৰ আত্মীয়জনকে বচাব নে গৰু ছাগলীয়ে চাব কোনফালে তেওঁলোকে চাব হয়নে, তাৰফলত জীৱ জন তোবিলাকৰো বহুত আলাই আথনি হয় হয়নে? আমি নিজে দেখিছোঁ, আৰু তুমি চাবা অলপ বানপানী হোৱাৰ লগে লগে আৰু কাজিৰঙাত ইমান বানপানী হৈ যায় তাৰফলত কি হয় জীৱ জন্তুবিলাক ৰাস্তাত ওলাই আহে হয়নে? তাৰফলত যান জতৰ সুবিধা, অসুবিধা হয়, বহুত অসুবিধা হয় আৰু হাতীবোৰে চাবাচোন তুমি, মানুহৰ ঘৰ ভাঙি দিয়ে হয়নে? তেওঁলোক
উ।
যেন দ' ঠাইৰপৰা তেওঁলোকে ওখ ঠাই বিচাৰি ওলাই আহে হয়নে?
হয়।
আচলতে বানপানীৰ ফলত আমাৰ আচলতে বহুতো অসুবিধা হয় এনেকুৱা আ, আচলতে অসমখনত কেনেকুৱা বানপানী মুক্ত নহ'ব চাগে তেনেকুৱা বুলি মই ভাবোঁ আচলতে। ইমান বছৰত যদি এবাৰকৈ যদি বানপানী আহেই ন' কিমান অসুবিধা হয় কোৱাচো তুমি? বছৰে বছৰে এটা ঘৰ বনাবতো নোৱাৰি ন'। সেনেকুৱা হেন ধৰণৰ আৰু তুমি চাবা, কোৱা? হয় আৰু চাবা তুমি, হয়। কোৱা?
এবাৰ সৰুকে বৰষুণ দিলেও ৰাছ তাত ত' বানপানী হয়েই, যেনেকে সৰু সৰু গলিবোৰ থাকে চিটিৰ মাজৰ গলিবোৰ, সেই গলিবোৰতো অলপ হেৰি কৰাই লগে লগে এনেও তাত ড্ৰেইনবোৰত পানী ফুল হৈ থাকে, পানী যাব নাপায় ত' এবাৰ বৰষুণ দিয়াৰ লগে লগে ভৰ্তি হৈ আহে, তাৰপিছত মানুহৰ ঘৰৰ ভিতৰত সোমাই। ত' সেই মানুহবোৰে কি কৰিব, সেইবোৰ খাব নাপায়, কিছুমানে শুব নাপায়। তাত আকৌ বহুতেও
হয় হয়, আৰু তুমি
উম।
হয়। আৰু কি হয় তুমি চাবাচোন সেই পানীবিলাক কিমান লেতেৰা পানী আহে তুমি তাকে ভাবাচুন হয়নে? এই নৰ্দমাবিলাক বন্ধ হোৱাৰ কাৰণে বানপানী হয় আচলতে আৰু তুমি চাবা এই ব্ৰহ্মপুত্ৰ ৰত হয়নে, কিমান লেতেৰা বস্তুবিলাক পেলাই হয়নে, তাৰপছত কিনে তাতে ধৰি লওক কিছুমানে গা ধুৱে কাপোৰ কানি ধোৱে, তাতে মৰা জীৱ জন্তুও কিন্তু পেলায় হয়নে? তাৰ ফলত কেনেকুৱা হয় পানীটো বাঢ়িলে যে তাত তাতে পানীতটো বাঢ়িলে ৰাস্তালে বাঁহি আহে হয় নে নহয়, তেনেকুৱাও আচলতে হয়। আৰু তুমি চাবা এই কৃষকবিলাকে হয়নে শাক পাচলি খেতি কৰি ঘৰখন কিবাকৈ পোহপাল দি আছে। বানপানীৰ ফলত এনেকুৱা হয় সকলোবোৰ ধ্বংস হৈ যায়, তাৰ ফলত তেওঁলোকে কি হয়, যেন বছৰটোৰ কষ্ট এনেই পানীত যায় হয়নে? তেওঁলোকে ঋণ লব লগা হয়, ঋণ লোৱাৰ ফলত কেনেক কোৱা হয়, দুবছৰ তিনি বছৰ তেওঁলোকে ৰিণ মাৰি থাকিব লাগে, বহুতো অসুবিধা দিয়া হয় আচলতে, নে কি কোৱা তুমি?
হয় হয়, বহুত অসুবিধা হয়।
হয়, তেনেকুৱা ধৰণৰ, হয় হয়। আৰু কি হয় জানা, আচলতে সেইকাৰণে মই ভাবোঁ আচল আৰু কেনেকুৱা এই লেতেৰাবিলাকৰ পৰাই ডায়েৰিয়া হওক, এই মেলেৰিয়া বা এই জ্বৰ এনেকে বহুত ধৰণৰ অসুবিধা হয়, চাবাচোন তুমি সৰু বাচ্ছাবিলাকৰ হয়নে? কিমান অসুবিধা হয়। সেনেকুৱা কিন্তু কিছুমানে মৃত্যুৰ মুখতো পৰে আচলতে নে কি কোৱা?
হয় হয় বহুতেই পৰে। কেতিয়াবা এনে গেট ড্ৰেইনৰ ভিতৰত বাচ্ছা সোমাই যায়, ডাঙৰ মানুহ সোমাই যায়। এনেকুৱা চি, এনেকুৱা হৈ ঘটনা ঘটিছে প্ৰাই।
অ' ঘটিছে হয় হয়, আমি কিছুদিন আগতে শুনিছোঁ মালিগাঁৱত নৰ্দমাত পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱা, হয় নে, সেই সেই কিন্তু বৰষুণৰ পানীৰ ফলতে হৈছে, তেনেকুৱা আৰু আৰু তুমি চাবাচো, এই বানপানীৰ ফলত কেনেকুৱা হয়, এইপাহাৰ বিলাকৰ এই গছ বিলাক কাটি পেলাইছে ন'। কাটি পেলাৰপৰা কি হৈছে, মানে গছ এডাল থাকিলে কি হয় মাটিটো সামুচ মাৰি ধৰি থাকে। এতিয়া গছবিলাক নোহোৱা হওতে কেনেকুৱ হৈছে, বৰষুণ দিলে তাৰমানে কেনেকুৱা হয় যেন পাহাৰৰ মাটিটো খহি আহে তাৰ ফলত কি হয় ঘৰ দুৱাৰ ভাঙি যায়, যিবিলাকে পাহাৰত বাস কৰি আছে হয়নে? তেওঁলোকৰ কেনেকুৱা হয় পাহাৰৰ মাটি খা ভাঙি একদম খহি আহে, আহি পেলাই তাৰ ফলত এনেকুৱা আৰু কিছুমানে মৃত্যুৰ মুখত পৰে। আমাৰ কিছুমান আত্মীয়ও তেনেকুৱাকৈ মৃত্যু হোৱাৰ আমি শুনিছোঁ হয় নে নহয়? তেনেকুৱা এইবিলাক কিন্তু বানপানীৰ ফলতে হয়। এ, কিছুদিন পূৰ্বে অৰুণাচলত একদম ৰাষ্ট্ৰীয় ঘাইপথতে একদম ভূমিস্খলন হৈছে, তাৰ ফলত কি হয় যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। এইবোৰ কিন্তু বানপানীৰ ফলতে হৈছে নে কি কোৱা?
অ' হয় হয়।
হয়, আচলতে সেইকাৰণে মই ভাবোঁ যে আমি নিজে আচলতে অলপমান সাৱধানো হ'ব লাগিব। আৰু কেনেকুৱা হয় যাতে বছৰত যাতে এবাৰ বানপানী আহিবই ন' নিজেও অলপমান এই, ধৰি লোৱা নৰ্দমাবিলাক অলপমান চাফা কৰি ৰাখিব লাগে, আজিকালিতো ৰাস্তাই পথেতো ডাষ্টবিনবিলাক আছেই ন' আজিকালি সকলোতে ডাষ্টবিন থাকে কিন্তু তথাপিও তুমি চাবাচোন আমি ডাষ্টবিনত নেপেলাওঁ। এনেই ৰাস্তাতে হওঁক বা নৰ্দমাতে পেলাই দিওঁ হয়নে? তাৰফলত বহুত বহুতো এনেকুৱা ধৰি লওঁক অসুবিধা হয় আৰু তাৰ ফলত কেনেকুৱা হয় জানা আমাৰ কিন্তু নানা বে মাদাও লগাল দিয়ে, মইতো এইমাত্ৰ কলোৱেই যে ইমান বেয়া-বেয়া পানী আহে হয়নে? সেইবোৰৰ পৰা, আচলতে সেইকাৰণে মই ভাবোঁ অসমখন যাতে, অসমখন কিজানি বানমুক্ত নহবই চাগে মই তেনেকৈ ভাবোঁ।
নহবই আৰু কেনেকে হ'ব।
বহুত দুখ লাগে হয়।
তাকেইতো আৰু উঠি অহা ঘৰ এখন নিমিষতে এনেকৈ চাই শেষ হৈ যায় হয়নে? বৰ বেয়া লাগে, মই এইমাত্ৰ মোবাইলতে চাই আছিলোঁ।
জীৱ-জন্তুবোৰৰ থকা জেগা নোহোৱা হৈছে এতিয়া।
হয় আৰু কেনেকুৱা হয় মই এইমাত্ৰ মোবাইলতহে চাই আছিলোঁ। এইটাৰ কিনে হৈছে। পানীবিলাক শুকাইছে কিন্তু ঘৰৰ অৱস্থা একদম যেনে বোকা হৈ গৈছে, ইমান দূ দূৰ্গন্ধ ইতান, নানা এতিয়া-এতিয়া কিন্তু সকলো মানুহৰে এতিয়া বেমাৰ হ'ব হয়নে?
অহ, হয়।
তেনেকুৱা হৈছে। তাৰ মানে আৰু কি কবা আৰু কেনেকুৱা, আমিতো পানীতো আমি বান্ধি ৰাখিব নোৱাৰো হয়নে নহয়। মানে যিমান যি চেষ্টা কৰিলোঁ আমি পানীক জানোঁ আমি বাধা দিব পাৰিম।
নাই-নাই নোৱাৰোঁ।
সে-সেইকাৰণে মই ভাবোঁ অলপমান নলা-নৰ্দমাবিলাক অলপ চাফ-চিকুণ হৈ থাকিব লাগে। বানমুক্ত হওঁক বুলি মই ভাবোঁ আচলতে। আচলতে আৰু বছৰত যাতে প্ৰত্যেক বছৰে এবাৰকৈ যাতে বানপানী আহেই। তেনে আৰু ভূমিস্খলনবিলাক ইমান হৈছে। মই ভাবোঁ গছ-গছনিবিলাক কাটি পেলাব নালাগে, এই তুমি চোৱা দ্বীপৰবিলৰে গছ-গছনি গছ-গছনি সকলো গছ-গছনিবিলাক কাটি পেলাইছে, হয়নে? সেই আমাক গছ-গছনি লাগে আৰু
গছ-গছনি লাগে আমাক।
খাব হৈছে। হয় আৰু মই ভাবোঁ সেইকাৰণে আমি প্ৰত্যেকে গছ পুলি ৰোপন কৰিব লাগে।
সেইটোৱে য'ত আমাৰ গছপুলি লাগে তাত গছ গছ পুলি কাটি থাকে আৰু আমাক নালাগে তাত ৰুই থাকে।
হয়, হয়। এই তুমি চোৱাচোন এই কিছুদিন পূৰ্বে আমি কিছুদিন পূৰ্বে আমি শুনিছোঁ, জাপানৰ মু-প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে আমি তাৰমানে কি শুনিছোঁ, যে হেৰি এই ৰাস্তাৰ কাষতে যে গছ পুলি ৰুইছে হয়নে? আচলতে সেইটো মই ভাবোঁ, সেইটো দেখৱাৰ কাৰণে কিন্তু গছ পুলি এটা ৰুলেই নহ'ব তাক আমি যত্নও ল'ব লাগিব নে কি কোৱা। পিছে তোমাৰ লগত আজি কথা কথা পাতি বহুত খিনিয়ে ভাল লাগিল, তোমাৰ পৰা নজনা কিছুমান কথা শিকিলোঁ। আশা কৰোঁ আগলৈ তোমাৰ লগত কথা পাতিম, আজিলৈ এৰিছোঁ ধন্যবাদ।
ধন্যবাদ, ৰাখিছোঁ।